কোৱা
শুনিছা?
অহ শুনিছো কোৱা।
কি কৰি আছা?
এ এনেই শুই আছো টোপনি চুপনি আহা নাই।
অ মই তোমাক এই এটা ময়ো শুইয়ে আছো বাৰু দেই এতিয়া বৰ্তমান।
ভাত পানী খালানে নাই?
ভাত পানী খালো খালো তুমি খালা?
খালো খালো।
মই তোমাক এটা বিশেষ কথা কাৰণে ফোন কৰিছিলো এতিয়া মানে কথা এটা জানিব আছিলে। অ তোমাৰ ইস্কুল জীৱনতটো বেছি ভাল লাগে নে কলেজ জীৱনটো বেছি ভাল লাগে সেইটো কোৱাচোন।
মোৰ ক'ব গলে ইস্কুল জীৱনটো বেছি ভাল লাগে বুজিছা
এ কাৰণতো ক'ব পাৰিবা নেকি ইস্কুল জীৱনতো তোমাক কিয় বেছি ভাল লাগে?
মানে ইস্কুলত মানে যোনখিনি লগৰ পা আদি লৈ ইস্কুলত পঢ়া মানে যিখিনি হেৰি আছিল মই স্কুলত পঢ়ি থাকোতে সেইসময়ত ইমান ভাল পোৱা নাছিলো দেই স্কুলীয়া জীৱনটো। মানে স্কুলখনৰ পৰা কেনেকে ওলাও, কেনেকে ডাঙৰ হওঁ, কেনেকে ঘূৰিব পাৰোঁ। কেনেকে ক'বালৈ যাব পাৰো সেয়া ভাবি আছো। ডাঙৰ হৈ ঘূৰিম। পৰীক্ষা চৰীক্ষা এই নাথাকে। কিন্তু এতিয়া মই এতিয়া মোৰ এনেকুৱা হৈছে গৈ মানে স্কুলীয়া জীৱনটোৱে ভাল আছি সৰুতে বুইছা স্কুল যাওঁ লগৰ লগত খেলো ধেমালি কৰো ফূৰ্তি কৰো। তাৰপিছত স্কুলত টিচাৰে হেৰি কৰে। এইবিলাক বহুত ভাল দিন আছে বুজিছা এতিয়া যে এনেকুৱা হৈ গৈছে গৈ ই কি কৰিম গ মানে পিছলৈ আমি কি কৰিম গ তেনেকুৱা হৈ গৈছে গৈ মানে বুজিছা?
গম পাইছো বাৰু দে সৰুতে আমাৰ ভাবো ডাঙৰ হলে ভাল লাগে। আৰু আমি এতিয়া ভাবি আছো কওঁতে আমাৰ ভাল আছিলে হয় নহয় কথাটো কোৱা
উম কিন্তু আৰু এটা কথা কিন্তু ইস্কুলৰ লগৰ সমান কিন্তু কলেজৰ লগত হ'ব নোৱাৰে দেই। কিন্তু ইস্কুলৰ লগৰ পাহৰি যায় কিন্তু ইস্কুলৰ লগৰ কেইটা কিন্তু লগৰ আৰু।
উম সেইটো ইস্কুলীয়া তুমি যে যোনটো লগৰ টা বনাবা সেইটো তোমাৰ মানে ডাঙৰলৈকে থাকে কিন্তু কলেজত তুমি কেইবছৰ কাৰণে লগৰ বনাই সেইকেইটা মানে ইমান ভৰসা নাথাকে হয় নে নহয় কুৱা কথাটো।
থাকে কিন্তু মানে ইমান এটা হেৰি নহয় টাৰ্মচ নাথাকে আও।
উম প্ৰায়ভাগৰে নাথাকে আৰু মানে। কাৰণ ইস্কুল জীৱন যোনটো মানে বন্ধুত্ব হয় সেইটো মানে বহুত সৰু পৰাই হৈ যায় সেইটো সৰু পা ডাঙৰ লতো থাকেই আৰু যোনটো ডাঙৰত হয় সেইটো মানে অলপ মানে দিগদাৰ হয় থাকিবলৈ।
অ সেইটোৱে আৰু।
উম এনেই তুমি কিছিলে এনেই ক্লাছ চ্লাছ কৰি আছ নাই কলেজত?
কৰিছো, কৰিছো। এতিয়া গৰম বন্ধ।
উ তাকে স্কুল জীৱনৰ এটাত কি ভাল হয় জানা। আমাৰ গোটেইখিনি ক্লাছ যে নিজেই কৰিবই লাগিব যে।
উম, এইবিলাকে। এতিয়া কলেজত তুমি কৰিব মন গলে কৰা। নহলে নকৰা। সেইটো কাৰণে পঢ়া-শুনাও বেয়া হৈ গৈছে আৰু।
সেইটো মানে নিজৰ ওপৰত দায়িত্ব থাকে আৰু তুমি যদি নিজৰ পঢ়াটো ভাল কৰোং বুলি ভাবা। কলেজ জীৱনত তেতিয়াহ'লে তুমি নিজে মানে আগ্ৰহ হৈ ক্লাছ কেইটা কৰিবই লাগিব।
এইটোৱে।
যদি ক্লাছ কেইটা তুমি নকৰা তেতিয়াহলে তোমাৰ হেৰি হ'ব। নিজৰ পঢ়াটোৱে বেয়া হ'ব আৰু তুমি যোন এই বিলাক মানে প্ৰকল্প হেৰি চেৰি দিয়ে, প্ৰেক্টিকেল দিয়ে। সেইবিলাকো মইটো কৰিবও নোৱাৰিবা কাৰণ ক্লাছটোতো কৰিবই লাগিব কম চে কম।
সেইটোৱে টো সেইটোৱে।
উম ক্লাছটো যদি তুমি কৰা তেতিয়া ক্লাছটো যদি কৰা তেতিয়া তুমি গোটেইখিনি পাবা। যদি ক্লাছ নকৰ আৰু তোমাৰ যদি ভাল বন্ধু-বান্ধৱী নাই তেতিয়াহ'লে তুমিটো একোৱে নাপাবা কলেজ জীৱনত।
সেইটোৱেটো।
উম, কিন্তু স্কুলীয়া জীৱনত স্কুলীয়া জীৱনৰ কিন্তু তোমাৰ হেৰি কি আছিল বন্ধু বান্ধৱী খিনি ভাল আছিলে হয় নে কোৱাচোন। যি কলেজ কি স্কুল এদিন নগলেও কিন্তু আমাৰ যি কৰাই সেয়া চব পাই যাওঁ।
উম সেইটো হয়। স্কুলীয়া জীৱনত আনকি তুমি সেয়া বাদেই দিয়া। মোৰ আনকি এনেকুৱা লগৰ এজনী আছিলে। মোৰ আনকি মোৰ এবাৰ এক্সি দেন মানে মোৰ ঘটনা এটা ঘটোতে মোৰ মানে কিবা হওঁতে মানে মোৰ আনকি চব প্ৰজেক্টলৈকে কৰি দিছিল। তাই ইমানেই ভাল আছিল বুইছা। কিন্তু আজিকালি কলেজৰ লগৰ সময় নাই নি মাতিবলৈও মানুহ মাতিবলৈও সময় নাই। চব নিজৰ নিজৰ কামত ব্যস্ত। আগতে স্কুল, স্কুল যাওঁ। অলো ক্লাছ কৰো তাৰ পিছত ক্লাছ ফ্ৰী টাইমত আমি খেলিব যাওঁ কাবাডী খেলো কিবা খেলো তাৰপিছত আমাৰ বাইদেউ যদি থাকে তাৰমানে তাৰমানে তাৰ মানে বেল চেল মাৰা বাইদেউজনী বাইদেউজনী পইচা দি আমাৰ হোটেল খনৰ পৰা চিঙৰা আনি দিয়ে, খাওঁ আমি। এইবিলাক বহুত ফূৰ্তি আছিল বুইছা আগতে।
গম পাইছো বাৰু এতিয়া তোমাৰ যদি চোৱা কলেজৰ জীৱনতো কিয় ইমান মানুহ সেই গুৰুত্ব নিদিয়ে জানা? কাৰণ নিজ নিজৰ কিবা এটা হেৰি ল'ব লাগিব নহয়। কি আছিল এইটো কাম এটা কিবা কৰিব লাগিব নহয় পিছত। কলেজৰ পৰা ওলাই সেইকাৰণে নিজৰ ওপৰতে বেছি গুৰুত্ব দিয়ে আৰু।
উম।
উম আৰু নিজৰ তুমি পিছে কি বিভাগত হেৰি লৈছা মেজৰ লৈছা?
মই? মই শিক্ষা বিভাগত।
উম ভাল চাবজেক্ট এটাই লৈছা বাৰু দে তুমি।
অ, এয়া ভাল চাবজেক্ট ভালেই বাৰু দে। ছাবজেক্ট পঢ়িব পাৰে, পঢ়া শুনা নিজৰ ঠিক থাকিলে চবেই ভাল বুইচা? নপঢ়িলেতো একো নহব ন। পঢ়িব লাগিব ন। পঢ়িলে চবেই ভাল, নপঢ়িলে একো নাই আৰু।
গম পাইছো কাৰণ এইটো চোৱা তোমাৰ নিজৰ যদি শিক্ষাতে এতিয়া তুমি শিক্ষা গ্ৰহণ কৰি আছা। তাৰ ওপৰত যদি তুমি শিক্ষাৰ ওপৰত আকৌ পঢ়িব পাইছা এইটো তোমাৰ বেছি এটা মানে বে বেছি এটা বে মানে ডাঙৰ সুবিধা পোৱাৰ নিচিনাই হৈছে আও।
অ সেইটোতো হয় বাৰুতে আৰু সেয়াই তাৰমানে কি কবা হৈছো মানে এতিয়া কি হৈছে বুজানা আগতে স্কুলত মানে এনেকুৱা লাগে পঢ়িবই লাগিব নপঢ়িলে একো নহয় মানে পঢ়িব লাগিব পাছ কৰিবই লাগিব এতিয়া কি হৈছে মানে পঢ়িবই মন নোযোৱাইছে বুজিছা তেনেকুৱা হৈ গৈছেগৈ
সেইয় আমি যেতিয়া এটা চাকি আগতে এটা চাবজে্টো ফেইল কৰো তেতিয়া গোটেই শ্ৰেণীটয়ে ৰখাই দিয় আমাক
সেইয়াই আৰু
এতিয়া তুমি যদি কোনোবা এটা চাবজেক্টত তুমি যদি হেৰিও হয় বেয়া হয় তেতিয়া'লে তোমাকতো একো মানে তম কি যোনটোও সেইটো তোমাক উ
হেৰি কৰি পাছ কৰাই দিয়ে আজিকালি পইচাৰিলাখিলা চব যেনিবা জব জানা মানে এই মই পাচ কৰোতে আকৌ পইচা দি ফৰ্ম ফিল আপ খ কৰি দিয় আগতো একজাম দিব দিব সেইবিলাকে আৰু
উম তাকে সেইটো মানে সেইটো কাৰণে অলপ বেয়া মানে যোন সবিলাক এ দুখীয়া শ্ৰেণীৰ মানুহ সেইবিলাকৰ অলপ হেৰি হয় অসুবিধা হয় এইবিলাকৰ কাৰণে এই দুখীয়া শ্ৰেণীৰ মানুহে যদি ভালকৈ নপোৱায় তেতিয়াহ'লে মানে ভাল চাবজেক্ট এটা ল'বলৈ টান থাকে
উম সেই দুখীয়া শ্ৰেণী মানুহ অসুবিধা বহুত হয় দুখীয়া শ্ৰেণী অসুবিধা মানে এইবিলাক এনেকে ফিজ চিজ দিয়ে কিবা ক্ষেত্ৰত বহুত অসুবিধা হয়
এইটোয়ে আগতে মানে স্কুলত এবাৰ দিব লাগিছিলে বছৰত কম চ কিমান দ লাগে ন ছশ পাঁচশটা দিব লাগিছিলে এতিয়া তুমি ছয়মাহৰ মূৰে মূৰে যদি তুমি যদি হেৰি যোনটো মানে ফ্ৰী এডমিচন সেইটোত যদি লোৱা
হম
ল এডমিশন যদি পোৱা তেতিাহ'লে তোমাৰটো ফ্ৰ হ'ব গোটেই খিনি মে ফ্ৰী এডমিচন ললেতো ফ্ৰিয়ে পাবা গোটেইখিনি মানে গোটেই।
অ
তুম যদি ফি এডমিন নোপোৱা তোম যদি কাচ। তোমাৰ যদি ইনকাম আৰু যদি ৰেচন কাৰ্ডখন নাই। এতিয়া তুমি ছমাহৰ মূৰে মূৰেতো হেৰি কৰিব লাগিব।
এইটো পইছা দিব লাগিব চ
উম যদি পইা দিব নোৱাৰা তোম এটা চমত আকৌ বেগ লাগি যাব আকৌ সেইটো বেগ উঠা বলে আকৌ পইচা দিব লাগিব। লগিয়া হয়।
অ সেইটো আৰু
হয় নে নহয় কথাটো কোৱাচোন।
অলপমান দুখীয়া শ্ৰেণীৰ কাৰণেও সুবিধা আৰু দেই অলপ কিছুমানো নাথাকিবও পাৰে কিছুমান বস্তু সেইটো পঢ়াৰ ক্ষেত্ৰত মানে শিক্ষা ক্ষেত্ৰত ত এইবিলাক অলপ সুবিধা কৰি দিব লাগে সেইটোৱে আৰু বাকী একো নাই
আজিকালি ভাৰতে মানে আজিকালি চৰকাৰে বাৰুটা সুবিধা কৰি দিছে ছোৱালী বিলাকক নিজুত মাইনা আচন দিছে আৰু ল'ৰা এইবিলাক নিজৰ বাবু আঁচনি বিলাক দিছে ন গম পোৱা নাই এইটো কথা
উম হয় বৰো আৰু এটা কথা আছে তোমাক দেই।
কোৱাচোন
হেৰি তুমি এতিয়া ইন্টাৰ্ণশ্বিপ ক'ত কৰি আছা
মোৰ মানে ইণ্টাৰ্ণশ্বিপ মানে মোৰ এই ঘৰত অলপ অসুবিধা হোৱা কাৰণে মানে মই কলেজ যাব পৰা নাছিলো যে সেইকাৰণে মোক কলেজখনত মানে হেৰি কৰিবলগীয়া হ'ল চেইঞ্জ কৰিবলগীয়া হ'ল
চেঞ্জ কৰিবলগীয়া হ'ল ন
মানে চেঞ্জ কৰিবলগীয়া কি মানে মানে সলাই দিবলগীয়া হ'ল হেল্ল' কোন অ মানে কি হ'ল জানা মানে। মই একবছৰ মান কলেজ যাব নোৱাৰিলো মানে।
আহ কিবা অসুবিধাৰ কাৰণে নোৱাৰিলা নেকি।
অ দেতাৰ মানে কিবা এটা হৈছিলে সৰুকৈ মানে তাৰ কাৰণে যাব নোৱাৰা হলো কাৰণ দেতাই ঘৰত আগতে। কাম কৰে ন সেইকাৰণে
অ সেইটোতো হয় তেতিয়া কিবা এটা হলেতো। থাকিবতো লাগিবই ন।
উম।
যিজন ম মানুহে ঘৰখন যিজন মানুহে ঘৰখন চলাই থাকে। সেই জন মানুহতো কিবা এটা হ'লেতো মানুহজনৰ হেৰি কৰিবই লাগিব ন।
উ মানে মই এতিয়া ফিফ চেমত পালোগৈহেতেন আৰু মানে মোৰ অলপ। কলেজত মানে দিগদাৰো হৈ আছিলে কাৰণ যোনখিনি মই কলেজ নগলো যে। তাত মোৰ মানে বহুত ব লাগি আছিলে মানে মানে ইমান পৰীক্ষা দিয়া নাছিলো কাৰণে মই খাল ফিফেম নামতহে। পাইছো।
উম।
আকৌ এতিয়া মই প্ৰথম পাকে পৰীক্ষা দিয়া মানে সেইটো সেইটো মানে মই মোৰ খালি পইচা। অলপ খৰচ হ'ব কিন্তু মোৰ মানে সোনকালে ওলাই যাব পাৰিম।
অ সেইটোতো হয়।
কিন্তু মই ভাবিলো ইমান পইচা খৰচ নকৰো যিহেতু আমাৰ। ত ইমান হেৰি ইমান ভাল কাম নকৰে। মানে চৰকাৰী চাকৰি তাকৰি নকৰে।
আহ অ।
তাৰ কাৰণে ভাবিলোঁ আকৌ ফাৰ্ষ্টৰ পৰাই তাৰ কাৰণে ভাবিলো আকৌ ফাষ্ট ছেম পৰা ভালকৈ পঢ়ো তেতিয়া মানে হেৰি হ'ব এটকাও খৰচ নোৱাকৈ তাকো হেৰি কৰিব পাৰিম। ভালকৈ পঢ়িব পাৰিম।
অ বুজিছো বুজিছো। একো নাই দিয়া তুমি কিবা এটা ভালকৈ পঢ়া শুনা কৰা কৰি পিনে কিবা এটা ভাল কাম কৰা তেতিয়া দেউতা মনতে ভাল লাগ গীব নহ মো লোৱাটোৱে এনেকে তেনেকে কৰিছে হেইাই আৰু খালি পঢ়া শুনাাতটো চবতকৈ ইম্পৰ্টেণ্ট পঢ়া শুনা নাথাকিলে আজিৰ যুগত একো নাই বুজিছা আজিকালি চিকৰিটি। চিকিউৰিটি গাৰ্ড এটা কৰিবৰ কাৰণেও হায়াৰ ছেকেণ্ডেৰী বাছ লাগে জানা।
সেইটো জানো আগৰ দিনৰুত আমাৰ সেই ককাাহঁতে সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৌ চাকৰি লৈছিলে মেট্ৰিক। পাছ কৰি চাকৰি লৈছিলে আৰু আজিকালি আৰু ডিগ্ৰী পঢ়িও একো লাভ নোহোৱা নিচিনা হৈছে আৰু।
সেইটয়ে আগতে তোমাৰ চাকৰি কাৰণে মানুহক। মাতি দিয়ে আমাৰ ক যুগত আজালি চৰি। মানুহে কষ্ট কৰিও নাপায়।
উ আগতে মানে এই চাকৰি ইমান হেৰি নাছিলে যে অভাৱ নাছিল।
উম সেইটোে অভাৱ নাছিলে এতিয়া চাকৰি। চাকৰি চব চবেই চ চাকৰি পাছতে দৌৰে চাকৰি পাছতে। কোনেও নাভাবে যে নিজৰ। চেলপ নিজৰ নিজে নিজে কিবা এটা কৰি পেলাই নিজে। কিবা নিজৰ বিজনেছ এটা কৰি পেলাই যে উঠো এইটো কাৰো মূৰত নেখেলাই মানুহক। খালি চাকৰি চাকৰি চাকৰি। এইটয়ে আৰু কি কবা আমাৰ মানুহৰ মূৰত নাই যদি মানুহে চাকৰি বাকতে যায়। অ সেইটো কাৰণেতো বেলেগ। মানুহ বিলাক উঠি গৈছে আমাৰ নিজৰ মানুহ বিলাক বহুত তলত পৰি আছে বুজিছাছ। চাকৰি মাথা মাৰি থাকে যে এনীতায়েম
মানে এইটো আমাৰ এই মানে আমাৰ এইটো কিয় বিচাৰে জাননা মানে কিয় বিচাৰে জনাও এইটো আমাৰ নিজ নিজৰ সে সুৰক্ষাৰ কাৰণেই বিচাৰে কাৰণ চৰকাৰী চাকৰি এটা থাকিলে কোনো তেওঁক সহজে উলিয়াই দিব নোৱাৰে সেইণান ম থাকে মানে চৰকাৰে থাকেও পিছত বেছি দৌৰি থাকে
উম
আৰু চৰকাৰী চাকৰি চাকৰিবিলাকত সুবিধাবিলাকো আছে যে
উম সটোটোো হয় ভাৰতেে
অ যতিদি তুমি যদি হেৰি কোনোবা প্ৰাইভেটকৈ কৰিব যোৱা তাতো ইমান সুবিধা নাপাবা কাম ফুৰিবই লাগিব কাৰণ সিহতিয়া পইচা দিব যিহেতু উম
এই সেইবিলাকে আৰু নিজে কিবা এটা কৰিব লাগে নিজৰ নিজে কিবা এটা হেৰি কৰিলে বহুত ভাল হয় নহলে খেতিকে কৰক লাগিলে আজিকালি খেতিতো পইচা নাই বুলিাবছে আছে কেনোবা মানুহে কৰিব নাজানে কাৰণেহে
মানে কি হয় গম কি হয় গম পাইছো মানে কিবা এটা নিজৰ কৰিব হলে নিজৰ এটা মূলধন লাগিব আগতে সেই
অ অ সেইটোটো মূলধনটো হ' মানুহ এটা কিবা এটা কৰিব পাৰে বুজিছে
মানে মানুহৰ বুদ্ধি বহুত আছে কিন্তু মূলধনতটো যদি কাৰোটা ইমান নাথাকে মানুহত তাত কি কাম কৰিব কোৱাচোন
এইটোৱে এইটোতো হয় বাৰুতেঠ মুঠ মিলাই পইচা এটা মানুহত থাকিলে মানুহ এটা কিবা কৰিব পাৰিব সেইটো কাৰণে মানুহে কষ্ট কৰিব লাগিব যিমান কষ্ট কৰিব িমান পাব কষ্ট নকৰাকৈ ওপৰত কেনেকে পাব কোৱা